হেল্ল'
অ অ কি কৰিছা
হেল্ল' শুনিছা
অসুখ অঁ শুনি আছোঁ শুনি আছোঁ এই আজি আমাৰ অ অ আজি আমাৰ এই ফেয়াৰৱেল প্ৰগ্ৰেম এটা হৈছিলে মানে বি এডৰ বি এড ফ'ৰ্থ চছেমৰ ল'ৰা ছোৱালী খিনি ফ'ৰ্থ চেমৰ ল' ছোৱালীখিনি ই আৰু শেষেইে মানে সিহঁতৰ চেচনটো টু থাউজেণ্ট টুৱেন্টি ফ'ৰ টুৱেণ্টি ছিক্স চেচনটো শেষ আজি সিহঁতৰ ফেয়াৰৱেল
উম
এই ৰাতিপুৱাৰ পৰা তাতেই ব্যস্ত হৈ আছিলোঁ আৰু সেই ৰাতিপুৱা দচটা আপোনাৰ দচটা দহ মানত গৈ পাইছোঁগৈ আৰু প্ৰগ্ৰেমটোৰ কাৰণে একদম বেলেগ আয়োজন আৰু
কেনেকোৱা কি মানে পাতিছে
এইয়া ডাঙৰ হ'ল এটা আছে আমাৰ অডিটৰিয়ামটো তাতে মানে সেই বি এড ছেকেণ্ড চেমৰ ল'ৰা ছোৱালীখিনিয়েই গোটেইখিনি এৰেঞ্জমেণ্ট কৰিছে মানে প্ৰতিবাৰে তেনেকুৱা হয় আৰু যিখিনি ল'ৰা ছোৱালী ধৰি লোৱা ফেৱাৰৱেল হ'ব সিহঁতক মানে সেই সেই বিয়েত ৰ জুনিয়ৰ বেটছটোৱে ফেয়াৰৱেল দিয়ে নহয় বিদায় দিয়ে
অহ
অঁ ফেৱাৰৱেল সেইটো বেটছে বিদায় দিয়ে তাৰপিছত তেনেকৈ আয়োজন ভালে কৰিছে কিন্তু এনে প্ৰগ্ৰেম টো আছিলে নটা বজাৰ পৰা নটা বজাৰ প্ৰব্লেম টো কিন্তু আৰম্ভ হয় তেহঁতে তোমাৰ একদম চাৰে এঘাৰ টা বাৰটা বাজে মানে
অ কিবা খোৱা বোৱাও ক কৰাইছে তামানে
খোৱা ব খোৱাব দিছে খোৱাাব নিদিলে কেনেকৈ হ'ব আকৌ
অ আৰু বাকী অ সাংস্কৃতিক হিচাপে কিবা গান নাচ এনেকে কৰিছে চাগে
সাংস্কৃতিক সান সাংস্কৃতিক অনুষ্ঠানটো বহুত আছিলে ল'ৰা ছোৱালীয়ে সাংস্কৃতিক অনুষ্ঠান কৰি বহুত ভাল পায় নহয় তাকো মানে খেল এ খেল ধেমালি এইবিলাকত সেইবিলাকত নাহে এতিয়া নাচ হওঁক গান হওঁক সেইবিলাকত একদম পূৰা দৌৰি পেলাই আগুৱাই আহে মানে
অ মানে আগৰনুৱোৱা মানে বহুত খিনি
অঁ আকৌ নোজোৱা এতিয়া গান স সকলো সেই গান গাবলৈ দি থাকোঁতে দি থাকোঁতে প্ৰগ্ৰেমটো বহুত দীঘলীয়া হৈ যায় মানে দীঘলীয়া হৈ যায় তাৰপিছত এনেও আৰম্ভ হৈছে দেৰিকৈ ধৰি লোৱা এই বাৰটা বজাৰ আগত আৰম্ভ হৈছে
অহ
তাৰপিছত সেয়াই আৰু গোটেইখিনি ল'ৰা ছোৱালী আহি আহি কৰি প্ৰগ্ৰেমটো আৰম্ভ হোৱালৈকে বাৰটা বাজি গ'ল মানে
অ তাতে আৰু গৰমটো বেছি নহয় পাৰিছে একদম পুৰা
গৰম বেছি কাৰণে আৰু বহুত সেই অডিটৰিয়ামত মানে ফেন আছে তাৰ মাজে মাজে আকৌ কাৰেণ্টটো গৈয়ো আছে মানে
অ তেনেকে হ'লে দিগদাৰ হয় উম উম
কাৰেণ্টটো গৈ আছে গৈ থকাৰ লগে লগে আকৌ অ সেই ইনভাৰ্টাৰ জেনেৰেটৰ আছে বাৰু জেনেৰেটৰ লগাই দিছে জেনেৰেট নহ'লেতো অৱস্থাই নোহোৱা হ'ব চাগে যিটো গৰম
আজি অৱশ্যে বহুত খিনিয়ে গৰম দিছে তামানে উম বাহিৰত ওলাব পৰা নাই একদম গা জ্বলি গৈছে বুৰা মানে ছাতি লৈও পৰা নাই উম
উম
তাতে আৰু আজিকালি গৰমতটো গৰমেই বাৰু আৰু এক্সিডেন্ট বিলাকো বহুত বেছি হৈ আছে তেনো
অঁ হ সেইট এটো হয়
টী হৈ আছে মই পৰখি দিনাখন যোৱা কালি নহয় বাৰু পৰখি দিনাখন নেকি ৰিক্সাইদি আহি আছিলো তাৰপিছত ঈদ আছিলে ন ঈদৰ সময়ত মানে ৰাস্তাবোৰ পুৰা চাফা আছিলে মানে জাম যত নাছিল আৰু অ জাম যত নাছিলে তা তাৰপিছত এখন গাড়ী নতুন গাড়ী হয় নেকি নাজানো আৰু ডাইৰেক্ট চিধা কে আহিছে মানে মই যিখন ৰিক্সাত আহি আছো সেইখনতে ডাইৰেক্ট মানে কাটি পেলাই আহিছে মাৰিব কাৰণে চিধা আহিছে মানে এনেকুৱা স্পীড কন পেট্ৰ'ল নাই কোনো স্পীডৰ মানে গাড়ী কণ্ট্ৰ'ল নোহাৱা কেনেকুৱাকে মাৰিব আহিছে মই ভাবিছো আজি চেচ আৰু তাৰ পিছত ৰিক্সালাজনে এ কাক কাটি নিদিয়া হয় মানে বেকাকে কাটি পেলাই গুচি নোযোৱা হলে চে মানে ৰিক্সা খনতেই মাৰিলেহেঁতেন চিধাকে
অঁ অলপ সাৱধানে চলিব লাগিব আৰু তাৰপিছত মই ফাংচনৰ কথা কৈ আছিলোঁ নহয় ফাংচনৰ কথালৈকে আহোঁ বাৰু অঁ সেই যে বন্তি প্ৰজ্বলনৰে আৰম্ভ হৈ গ'ল অনুষ্ঠানটো আৰম্ভ হোৱাৰ পিছত তে নেক্সট আমাৰ আৰু আমাৰ হাৰ্টথ্ৰব জুবিন জুবিন দাকটো আৰু শ্ৰদ্ধাঞ্জলি নিদিলে নহয় অ তেওঁ সেই ধূ পোৱাই বছৰো হোৱা নাই গতি সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আৰু পাছতে পৰিছে মানে মায়াৱিনী গানটো গাইছে
অ খুব সুন্দৰ কৰিছে বাৰু উম
অঁ ইমান ধুনীয়াকৈ মায়াবিনী গান টো গাইছে মানে গাই নিজৰে আ বহুত ভাল লাগিছে আৰু আৰু যিকেইজ যিকেইজনে লীড লৈছে সিহঁতে এ এ এ এটাইকে তাৰ বজাই আৰু খুব ভাল গান গায় ল'ৰাটোৱে আৰু ছোৱালীজনীও মানে বহুত ধুনীয়া সুন্দৰ গান গায় তাই কিবাকিবি এৱাৰ্ড এইবিলাক পোৱা মানে ইমান ধুনীয়াকে গানটো সকলোৱে গাইছে মানে আকৌ দুখ লাগি গৈছে মনটো আকৌ জুবিনলৈ মনত পৰি যায় এনেকুৱা কিছু কিছুমান কিছু কিছু মুহূৰ্তত জুবিনক মনত পৰি যায় মানে
হয় হয় হয় পাহৰিব নোৱাৰি একদমে পাহৰিব নোৱাৰা মানে তেওঁ গায়ক আছিলে যিহেতু অসমৰ এজন বিখ্যাত আৰু তেৱেই ৰজা বুলি ক'ব পাৰি গানৰ ৰজা তেৱে হিচাপে আছিলে আৰু ছেকেণ্ড জন আৰু তেনেকেতো নোলাব আৰু
অ এই গোৱাৰ লগে লগে মানে চকু পানী ওলাই আহো আহো আহো কৰে আৰু ইফালে এই যে নোমবিলাক উঠি আহে মানে গা সিউৰি যায় তেনেকুৱা টাইপৰ হয় আৰু সেনেকুৱা হৈছে তাৰপিছত আৰু অ তাৰপিছত শুনকচোন আৰু এটা এটা জমনি কথা কওঁ শুনা এই ল'ৰা ছোৱালীখিনিক মানে এনেই আগৰ যিকেইটা বেটছ আছিলে সিহঁতক মানে সেই বিদায়ৰ সময়ত একো এটা দিয়া নহয় মানে মেমেণ্টো হিচাপে ধৰা মেমৰি হিচাপে বা স্মৃতি হিচাপে একো এটা দিয়া নহয় কেতিয়াবা আগতে গছ পুলি দিয়া হৈছিলে উম গছ পুলি আৰু এ কলম ধৰি লোৱা কম দছ টকা বিছ টকা মানৰ কলম তেনেকৈ দিয়া হৈছিলে কিন্তু এনে চিন চৰু মানে ভাল তেনেকুৱা একো বস্তু দিয়া হোৱা নাছিলে এইবাৰ কিন্তু ভাল বস্তু এটা দিছে এই মেমেণ্টটো এটা দি পঠাইছে মানে একদম ইনষ্টিটিউচনৰ নাম নাম থকা আৰু তেওঁ সিহঁতৰ কোনটো বেচত পঢ়িছিলে কিহঁত মানে বি এডৰ ফ টুৱেণ্টি ছিক্স এনেকৈ মানে এহেতৰ মেমেণ্টটো মেমেণ্টটো বনাই দিছিল ইয়াতে এবাৰ খুব ভাল পাইছে সিহঁতে অ কিন্তু জমনীত হৈছে এইটো এই সিহঁত ততে বহুত নাহে মানে ক্ষতি কৰে এই কিবাকিবি আমাৰ দাই মানে, আমাৰ সপ্তাহেই কিবা কিবি খেল ধেমালি থাকে নহয়, অঁ! খেল ধেমালি থাকে। সেই খেল ধেমালিবিলাকত সিহঁতে অংশগ্ৰহণ নকৰে, নকৰাৰ ফলত সেই তাতে মানে ফাইন ভৰোৱা যায়, সিহঁতক পইচা, পইচা হেৰি কৰে ন! ফাইন ভৰায়। ফাইন দিছেও, নাহাকে থাক সেই ফাইন দিছো সেই ফাইনবিলাকেদি পাই দিছে সেই ফাইনেদি এটা মমেণ্ট বনাই দিছে। অ' মাছৰ তেলেৰে মানে মাছ ভাজি দিয়া নিচি চিনা হৈছে সিহঁতক!
উম অ
অঁ! বনাই দিছে আৰু হাণ্ড্ৰেড অপাৰচন যোন জনী এটেণ্ডেঞ্চ! এটেণ্ডেঞ্চ নাছিলে। তাইক আকৌ চাৰ্টিফিকেট এ এখন দিছে, হাণ্ড্ৰেড পাৰ্চেণ্ট এটেণ্ডেজ থকাৰ কাৰণে।
বাঃ!
ওঁ!
ঠিকে আছে তেতিয়াহলে অ ভালেই পদক্ষ ক্ষেপ লৈছে, ভালেই কৰিছে বাৰু!
অঁ! সেইটো তেনেকুৱা, সেয়াই সিহঁতে ভুল কৰিছে নিজেই। ফাইনো ভৰিছে। কিন্তু, সেই ফাইনৰ পইচা দি আকৌ ভাল কিবা এটাও কৰিছে। চিনস্বৰূপে সিহঁতক কিবা এটা দি পঠাইছে, সদায় মনত ৰব সিহঁতৰ।
উম!
তাৰপিছত আকৌ, নাচ গানৰ অনুষ্ঠান হ'ল। তাত আমাৰ ফেকাল্টিবিলাকেও গান! গান গালে ফেকাল্টিয়ে, গানো গালে নাচিলে। তেনেকুৱা, কোনোবা ছুটি লোৱাৰ কথা আছিলে ছুটি নল'লে আজি ফেৰৱেল আছে কাৰণে সেই কাঁঢ়ি কাঁঢ়ি ভঙা মাতেৰে গান গাবলৈ আহিছে আমাৰ ফেকাল্টি কোনোবা
আহহ
উ এনেকুৱা তুমি কেতিয়াবা গান গাই ভাল পাওঁ মানুহ গান গায়
উম উম উম মানে গানৰ প্ৰতি এটা উ
উম তুমি কেনেকৈ ভাগ লৈ পাইছানে নাই
মই গান গাইছিলো তেনেকে এবাৰ গাইছিলো বাৰু হেৰিত এই কিবা এটা মই অনুষ্ঠানত গাইছিলো মানে আমাৰ কলেজ উইকৰ কিবা আছিলে মানে এইটো ই তে আছিলে বাৰু
অ
তাৰ পিছত চবৰে আগতে গাই পাইছো এবাৰেই তাৰপিছত আৰু অ যেতিয়া মানে ফেচাৰ্চ কলেজত এনেই মানে ক্লাছৰ ভিতৰতে আমাৰ ৰেগিং হয় যে তে ৰেগিঙৰ টাইমতে মানে ইমান বেয়াকে ৰেগিং হোৱা নাই আৰু গান চান গাব দিছে আৰু নিজৰ ঠিকনাটো দিব দিছিলে তেনেকে গান চান গাইছ ছিলোঁ আৰু বাকী আৰু হোষ্টেলতো অলপমান ৰেগিং হৈছে আৰু সেইখিনিয়ে আৰু বাকী তুমি গাইছিলা
কলেজত বোৱা নাছিলোঁ মই স্কুলত থাকোঁতেহে গাইছিলোঁ আৰু নাচ নাচি পাইছে নানে
উম নাচি তেনেকে তেনেকে পোৱা নাই মই
উম
এনে অ ৰেলি এ মানে
মই এবাৰ তোমাৰ এখন ফটো দেখিছিলোঁতো কিবা তোমাৰ ব্লু কালাৰ নীলা
অ কলেজ কলেজ কলেজ কৈ কিবা ৰেলী আছিল নেকি মই পাহৰিলো বোধয় কিন্তু হয় হয় মই নাচিছিলো সেইটো ৰাস্তাত আছিল ছিল বাৰু তাৰমানে কিছুমান কিছুমান মই ন পৰা কাম কিছুমান কৰিছো মানে জীৱনত কিছুমান কৰিব লাগে এতিয়া ভাল লাগে নকৰিলেও নহয় বহুতে মানে কৰ্চ কৰিলে আৰু আমাৰ্ মেনত চাৰহতেও ক'লে যে তুমি কৰিব লাগিব চবেই কৰিব যিহেতু এটা এটা ভাগ মানে চবকে এটাগুপ বনাই দিছে তেনেকে আমি গৈছিলো আৰু কি কলা
নাচি নাচি গৈছানে ৰেলীত? অঁ! একো তেনেকুৱা ৰেলীৰ ফটো নাই।
অ' অ' দিয়া বাৰু ৰাখিছো দিয়া।